ক'ৰ কি কৰিছ?
আছোঁ এনে, তুমি?
এই আছোঁ, ভাত পানী খালি নাই?
খালোঁ, তুমি খালা?
খালোঁ অ'
কিহে খালা?
মই ব'ইল দালি, তহঁতে কিহে খালি?
মই কাঁচকলে আলুয়ে ভাজি তাৰপা মাছ ভাজিছিলোঁ৷
অ' মাছ ক'ত পালি?
লাঙিত লাগিছিল তোমালোকৰ ফালে মাছ নাই নেকি?
মাছ মানে লাঙি-চাঙি একো পতা মেলা নাই। চেপা তেপাও পতা নাই বৰশী টো বাব লাগিব মাছ খাবলৈ হলে।
পানী নাই নেকি পথাৰত লাঙি চেপা পাতিবলে।
হা, কি কৈছ?
কি?
পথাৰত পানী নাই নেকি লাঙি লানি চেপা পাতিবলে।
পথাৰত পানী আছে পতা হে নাই।
অ' এলেহুৱা।
এলেহুৱা অ',
অ ঘৰ মানুহ বুকে কি কৰিছে?
ভাত খাইছে।
ইমান দেৰিকে।
দুপৰীয়া ভাত, ইমান দেৰিকে নহয় দুপৰীয়া ভাত খাইছে।
এ বাৰটা বজাতে দুপৰীয়া ভাত খাব হ'লেই নে?
অ', অ', ৰাতিপুৱা ৰাতিপুৱা সোনকালে খোৱা, এতিয়া খাইছে আকৌ।
অ', ভন্টি আহিলা ন নাই?
নাই আহা, নাই আহা।
ল'ৰা
ল'ৰা আছে, বিস্কুট খাই আছে।
নহয় এই তোমালোকৰ ল'ৰাটো আহিলা নাই?
অ', সি অহাই নাই স্কুলৰ পৰা, তাৰ অহা দেৰি হ'ব, আজি স্কুলৰ বোলে কিবা খানা আছে। খানা চানা খাই মেলিহে আজ
অ', আজি স্কুলত পৰীক্ষা আদায় হোৱা খানা আছে বাৰু, কৈছিল ধুনুৱে। উম। ল'ৰাই কি কৰিছে? ভাল, ভাল।
অ', ল'ৰা আছে এইটো বহি আছে এনেই, এ আছে বহি আছে।
অ', ভিন্দ'ৰ ভাল?
উম, ভালেই তাৰপিছত মা কেতিয়া আহিব গাঁওৰ পৰা?
কাইলৈ আহিম নে আজি আহিব নাজানোঁ ভালকে কাইলৈ আহিম বুলি কৈছোঁ। ত' ফোন কৰোঁতে।
অ', মই ক'বলৈ লৈছিলো বোলো ফোন কোন চোন কৰা নাই নেকি।
কৰিছিল কালি কিন্তু কাইলৈ আহিম বুলি কৈছে। মই যেনিবা আজি আহিবলে কৈছো, আহ।
বা ঘৰলে যোৱা নাই।
এই আহে আহ আ কেনেকেনো যাবা দলং খনে ভাগি থাকিলে।
তাকেহে অহ' কিনো হ'ব।
বাৰুকে ট্ৰেইনখন যাওঁতে নাভাগিলে দলংখন।
অ' নহ'লে ট্ৰেইনখন ট্ৰেইনখন আহোতেনে যাওঁতে ভগা হতেন কি হ'ল হ'লে। কালি ঢেৰ মানুহ মৰিলেহেঁতেনে আৰু বাৰুকে ট্ৰেইনৰ সময় নাছিলে বুলিহে সেইকণ সময়। মাতি ৰুই কেতিয়াবাতে হ'ল আমাৰ।
আহ ইমান সোনকালে ৰোৱা যেন
কি আৰু তাৰ পিছত পাম খেতি কৰা হয় যে।
অহ'
আগতীয়াকে ৰোৱা হয় মানে সেই বাম খেতি কৰিবলৈ আকৌ ভাদমহীয়ালে গুটি পেলাব, ভাদ, আহিন, কাটি কাটিলে একদম ৰুব পৰা হৈ যায় যে গুটি
অ'
পুলিবিলাক সেইকাৰণে আগতীয়াকে কৰা হয় আৰু কাতি বিহু লগে লগে সেয়া কাটি পেলাই পুলি ৰুৱা হয়।
অ' তাৰাপা তোমালোকৰ ঘৰ বনালা নে কি?
না বনোৱা না বনোৱা।
অহ' বিট মাৰিয় আ চোৱালিছা
খোৱা আছা অ'
আহ নব নোৱাৰা নেকি?
বনাব লাগিব লাহে লাহে আৰু
অহ' তাৰপা তোমালোকৰ ঘৰত ভাল?
উম, ভালে ভালেই।
অহ'
উম। তহঁতৰ মাটি চেতি ৰুবলৈা হৈছে নেকি?
আমাৰ ফালে নাই হোৱা আমাৰ ফালে পাছতহে কঠিয়াই হোৱা নাই।
নজন কৰি এতিয়া।
ঢেকীয়া আজুলি হাল বাই আছে।
অ', অ, অ, তালে গৈছে কাৰণে এইফালে মানে থৈ গৈছেহি।
অ', থই যোৱা এই নাই মই নিজেহে আহিছোঁ বাউ।
অ', হ'ব চাগে কেইদিনমান তাতে।
হ'ব মাজে মাজে আহি থাকে নহয়, দুদিন মান ঘৰত কলে থাকিলো, তাপা ভয়ো লাগে যেন গুচি আহিলো।
অ, অ।
অ।
অকল থাকিলে ভয় লাগে।
ৰাতি ভয় লাগে টোপনী নগলে।
অ যেন কিবা আহিছে, কোনোবাই চাই আছে, তেনেকুৱা তেনেকুৱা লাগি থাকে।
টিংখন কিবা এটা কৰিলে কেনেকুৱা লাগে।
ভয় ভয় লাগি থাকে কিবা।
তোমালোকৰ ভিনদউ ৰাতি কেতিয়া আহে, অ বজাৰ পৰা কেতিয়া আহে?
বজাৰ পৰা দিনতে আহে, ৰাতি যাওঁ তেনেহে এটা দেৰটা বাৰটা বজাতে গুচি যায়।
অ।
সে কন সময়ত আৰু ভয় কৰিব লগীয়া কি আছে আৰু, ৰাতি এটা ডেৰটা বজাত থৈ গুচি যায় লাহেকে। আকৌ ৰা আবেলি বেলা তিনটামান বজাত পাই যায়হি।
অ। এতিয়া ভয় নালগে, এটা সেই আধা ৰাতিটো গুচি গুছিয়ে যায় নহয়।
গুছিয়ে যায়গে অ।
অ।
মুঠতে বতাহ, বৰষুণ তেনেকে আহিলে মেলিলে ভয় লাগে বাৰু।
অ ঢেৰকণী বিজুলী মাৰিলে। তাপা আকৌ এই ঘৰ ভন্টিজনী এবাৰ পঢ়ি আছেনে কি?
পঢ়ি আছে। তাই এবাৰ হেৰি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ।
অ', ভাইটিটো?
ভাইটিয়ে পঢ়া এৰিলে।
কিবা কৰেনে কি?
ওচৰতে কিবা, কিবি কৰি ফুৰে।
অ'।
বাহিৰলে যোৱা নাই বাৰু এতিয়ালৈকে যাম, যাম কৈ আছে, তাকে, কিনো কৰে জানোঁ? আজিৰে পৰা তাতো বোলে বোকা দিছে, সিহেঁতৰো বোকা দিছে, ফোন কৰিছিলে এতিয়া। বোলোঁ মই নাইকিয়া ভালেই হৈছে আৰু। মই নথকাতে দি, মেলি বেলেগ, বেলেগ।
কক, মানে মাটি ভাগ কৰি দিলে। তুমি অকলে ৰুলানে মাতি?
অকলে।
হেই হাজিৰা, চাজিৰা নাই লগোৱা?
হাজিৰা মানে এনেকে হেৰি মই সলনিলে ৰুই দিলোঁ, মোকো ৰুই দিলে এঘৰ
অ'।
সেইদিনাখনে বোকা দি মেলি আজৰি আৰু।
অহ।
সেইটো কাৰণে ক'লা-মূলা হৈ আহিছা।
তাকেহে ৰ'দো নাছিলে মোক অকমান ৰ'দৰ হেৰি পালে কোলা হৈ যাওঁ কেলৈ জানো।
অহ।
ম এনেকে ৰ'দো নাছিলে সে সেই দিনাখন মাটি ৰোৱাৰ দিনাখন। ভালে বতৰো আছিলে কিনো আৰু ইমানকে কোলা হৈ যাওঁ কেলে ভগৱানেহে জানিব।
অ' তুমি ঘৰলৈ কেতিয়া আহিলা।
মোৰ ঘৰলৈ অহা কেইদিন অ' কালি আহিলো কাই কেইদিনহে আহিছে কালি আহিছো।
অ' এয়া তোমালোকৰ মা কঠাল খাবলে গৈছিল সেই আহিলে নাই।
আহিল লেগে আহি লেগে।
অহ, কঠালৰ গুটি ডিঙিত নালাগিল।
নালাগিলহে, হেৰি পিছে তাত নাখালালেও হব পাই, ঘৰলে লৈ আহিছিলে আমি খালো আৰু
অ আকৌ তোমাৰ বেমাৰ হেনো, গেছ হৈছে।
এ এফুটাহে খাইছো মই, সৰকে নাই খোৱা।
উ, বেজি দিলত, বেজি দিনল বেমাৰ ভাল হৈ গল নেকি
বেজি দিলত বেমাৰ ভাল হৈছে আৰু এটা লবহে লাগিব বেজি।
উম
বেজি নললে নহব আৰু এটা। কিনো আও, গেছৰ জহতে মানুহৰ ইমান অশান্তি।
অহ
গেছেও যে এনেকুৱা কৰি দিব পাৰে, মই কালি পৰসিহে গম পাইছো দেই।
অভিজ্ঞতাতো মানে এবাৰহে হৈছে।
এইবাৰ এইবাৰহে হৈছে অহ, গেছৰ যহত যে এনেকুৱা হয়গে মানুহৰ
উম
এতিয়া মুখৰ‌লোভ এৰিব লাগিব। পেটে হজম কৰিব পৰাটোহে খাব লাগিব, হা
ডাক্তৰ বইলকে খাবলৈ দিছে নেকি ভাত।
অহ বইলকে খাবলৈ কৈছে পাৰিলে, তেল চেল এৰিবলৈ কৈছে। তেল, মছলা
অহ
সেইবিলাক খাবলৈ মানায় ‌এ‌ই কৰিছে, তাতে মানে মোৰ এই কেইটামান হল মাছ, মাংস খোৱাটো বেছি হৈছিলে।
অহ
একেৰাহে মাছ মাংস, এই ভিন্দ বজাৰলৈ যোৱাৰ পৰা ধৰিলে মাছ - মাংস হেৰিটো বেছি চলি গৈছে।
ব্ৰইলাৰ মাংস, এটা।
ব্ৰইলাৰত আকৌ হেৰিবিলাক ল চালানী মাছবিলাক বামপ্লেট মাছবিলাক আনে আৰু খাই ভাল পাওঁ। বুলি।
অহ।
তাতে এ কালি আজি তিনিদিন মানৰ আগত এনেকে চিঙৰা আনিলে। আচাৰৰ সতি সেয়াও মাৰি
উম, কি হয়?
আকৌ এদিনাখন দিনে ৰাতিয়ে মাছ, মাংস খাই দিলো। তাৰ দুদিনৰ আগ ডিম একেবাৰে একেলতে তিনিটা -তিনিটা খালো।
অ, কম হ'ল ডিম খোৱা, আৰু দুটামান খাব লাগিছিল। উম, আৰু কিবা কিবি মম' চম থেচিব লাগিছিল।
তাকেহে, সেইবিলাক খোৱাহতেটো একেবাৰে গ'লোহেতেনে নেকি।
অহ।
সেইগিলাক সেই খেতি কৰি পেলাই, কষ্ট কষ্ট হৈছে বুলি সেইবিলাক আনি খুবকে খাই দিলো। এইফালে কষ্ট উলিয়াই দিলে।
অহ'।
এনেই নকয় নহয়, এলা বিষতকে বোলে চেলা বিষ বেছি হয়।
অহ', আচাৰ চাচাৰ বনাইছা নাই?
আচাৰ বনাইছিলো, অহ। ঘৰতে খাবলৈ বুলি। তই বনাইছিলি নাই?
মই আচাৰ অকণমান বনাই থোৱা আছে বাৰু।
অহ'।
অহ'।
আমৰ আচাৰ বগৰী আচাৰ বিলাক বনাইছিলো। বগৰী আচাৰ এটাই হ'ল বাৰু। আমৰ আচাৰ কাৰণেটো আছেগে।
বগৰী গছৰে আদাই হ'ল। আচাৰ আদাই হোৱা হয় ন।
আচাৰো এটা হ'ল বেছি দিন হোৱা নাই। এ তথাপিতো অকমান আছেগে তাৰ লগতে আমকত মিলাই থৈ। দিছো।
অহ, খৰিছা বনাইচা নাই?
এই ঘৰৰ পৰাহে নিম -নিম বুলি ভাবি আছো। অকনমান তাকে গছ এটা কাটি দিবলৈ কৈছো হে।
তাত নাই-নাই কিন্তু বাঁহৰ গাজ, তাত বাঁহৰ গাছ। নাই নে কিনো।
বাঁহৰ গাজ ওলাইছে। কিন্তু এতিয়া মই কাটিবগে নোৱাৰো যে। সেইকাৰণে কাটি দিয়া মানুহো নাইকিয়া।
অহ'।
কোনো কাটি দিব। ইয়াৰ পৰাই কাটি পেলাই লৈ মেলি যাব লাগিব।
একেবাৰে বনাই লৈ যোৱা।
তাকে, বনাই মেলিয়ে নিব লাগিব। নহ'লে তাত গৈ আকৌ হেৰি কৰি পেললে পাইহে যাবগে। ইয়াতে বনাই মেলি ধুনীয়াকে লৈ যাবগে লাগিব।
অহ'।
নহ'লে তাত মোক কোনে গুচাই মেলি দিব কোনে কাটি দিব?
অহ', বাহ গাজে আচাৰ বনাই নহয় আচাৰও বনাব পাৰি।
অহ' আচাৰ এনেকে হেৰি পেলাই শুকুৱাই থৈ দিলে, পেলাই ধুনীয়াকে ধুনীয়া লাগে। জ্বলা নিমখ একদম পুৰা জোকত দিব লাগে। তেলো পুৰা দি দিব লাগে। তোমালো শুকুৱাই থয় ন। এনেকে হেৰি অহ, নাইকিয়া দিনৰ শুকুৱাই পেলাই খাব লে এনেকে। তেনেকে পানী অকণমান দিলে পেলাই তেল অকণ দিলে পেলাই খাবলৈ বহুত টেষ্টি লাগে।
অহ'।
নথকা দিনকেইটাত।
তাকে‌হে।
হ'ব, দে।
হ'ব দিয়া। পাছত মনত পৰিলে ফোন এটা কৰিবা।
অহ' হ'ব।